অ
কি খবৰ? এই ভালে। কি কৰি আছা?
অ মই এনেই বহি আছো এ মানে অনলাইনত কাপোৰ চাই আছিলো। অৰ্ডাৰ কৰিম বুলি ভাবি আছিলো। উম, তুমি কি কৰি আছা? ভাতটো এতিয়া খোৱা নাই খাম অলপ। অ কি বনাই আছা?
তুমি?
তুমি কি বনালা?
এ মই দালি ভাত ভাজি। তুমি?
অ মইও তোমাৰ এই দালি ভাত ভাজি বনাইছো ৰঙালাউৰ।
কোনে বনাইছে?
মইয়ে বনাই আছো। মানে বনাই বনাই অনলাইনত চাই আছিলো অলপ কাপোৰ চাপোৰ
অ কি কি চাই আছিলা তুমি?
তোমাৰ এই কুৰ্তা চাই আছিলো। এটা কুৰ্তা ল'ম বুলি, কুৰ্তা চেট তোমাৰ যে এই যে পাকিস্তানী কুৰ্তি সেইবোৰ ভাল লাগে চাই হে ন?
ফাৰচি চলৱাৰ।
পাৰ্চিটো নহয় পাক পাকিস্তানী
অ পাকিস্তানী নেকি? এ আজিকালি কৰ্ট চেট বিলাকো ওলাইছে ন দেখিছা নে নাই?
ক'ত য় অ কত
এ কটনৰ এই ক'ৰ্ড ছেত ক'ৰ্ড ছেত একদম বান্দাল চিষ্টেমৰ থাকে। ভাল লাগে কিন্তু আজিকালি, অ, অ ইমান ভাল লাগে ধুনীয়া ধুনীয়া ওলাইছে ছে।
চাৰাৰা পেণ্ট আৰু এই ক'ট ন সেনেকুৱা
কম্ফৰ্তেবলো হয় বহুত মানে
অ। আৰু তোমাৰ আজিকালি ন এইটো যে চাৰাৰা হয় ফেঞ্চি বজাৰত বহুত ভাল, ভাল ওলাইছে মই সেইদিনা
অৰে টপ বিলাকো দেখিছো মই ভাইৰেল হৈ আছে ইমান
তোমাৰ নহয়, এই চাৰা যে তোমাৰ এই কৃ ষ্টোন থকা কুুৰ্তিবোৰ ইমান ভাল ডিজাইনৰ ন কুুৰ্তি এ আৰু তোমাৰ এ চুৰনী আছে ছে আৰু এ লগত মানে তোমাৰ চাৰাৰা পেন যে
অ অ আটচ্ছা।
ইমান ভাইৰেল হৈ আছে বহুত মানে
উম শ এই আমি আমি গ'লেচোন দেখাই নাপাও এই আমি নাথাকিলে বা ইমান ভাইৰেল হয় বস্তু বিলাক
উম, উম, হয় সেইকাৰণেতো
সেইটোয়েতো বেয়াই লাগে মোৰ, এতিয়া আৰু টপ বিলাক কোৰিয়ান টপ বিলাক ইমন ভাইৰেল হৈছে জানা নে ত্ৰিশ টকাত পঞ্চাশ টকা আৰু আৰু এটা আছিলে দেখিছা এই শিলপু খুৰীত, তাতেও এই ইনষ্টাত চাইছিলা ন শিলপুখুৰী তাতে যে নতুনকে যে চেল লাগি আছে
উম, উম। উম তাতেও সেইটো ভাইৰেল হৈ আছে সেইবোৰ চাইছো বৰ বৰ এইটো লাগে লবলৈ মন যায় কিন্তু আমি যেতিয়া যাওঁ নাথাকে আৰু সেনে
নাথাকে এইবিলাক মানে আমি -আমি বিচাৰিব নাজানো যে ইমান ভালকে
উম, উম, সেইকাৰণ উম, তোমাৰ এই যে এটা এপ যে আছে তোমাৰ এতিয়া কিবা চীন এপ নে কিবা এটা এপ আছে তোমাৰ সেইটো এপত ইমান ধুনীয়া ধুনীয়া কুৰ ৰ্তি কুৰ্তি আৰু এই টপ বিলাক আছে কৰিয়ান টপ বিলাক আছে, বহুত দাম আছে কিন্তু সেইটো
অ তাতে মই চাইছিলো এটা এই এনেই দৌৰিব কাৰণে টি চাৰ্ট বা চাৰিশ পাঁচশ টকা এনেকুৱা নৰ্মেল নৰ্মেল টি চাৰ্ট, দাম আছে কিন্তু কোৱালিটি ভাল পাই যে সেইকাৰণে
অ। আৰু তোমাৰ এটা বেলতলাত ন তোমাৰ এটা দোকান খুলিছে মানে যেতিয়া অকল ছোৱালী মানুহৰে মানে কিবা কিবি কোৰিয়ান ড্ৰেছ সেইবোৰ পাই আৰু বডিকেন ড্ৰেছ উম উম বডিকন ড্ৰেছ
বাহঃ ভালেচোন যাব লাগিছিল একদিন
অ যিমান মানে বডিকণ বডিকণ ড্ৰেছ মানে তুমি বিচাৰা তাতে পাবা ইমান ধুনীয়া-ধুনীয়া বডিকন ড্ৰেছবোৰ লাল
আৰু এই গনে গণেশগুৰিত টো ইমান ধুনীয়া দুশ টকাত আঢৈশ টকাত, এই কু এ টপ বিলাক ইমান ধুনীয়া ধুনীয়া আহিছে জানানা মই এই পৰহিয়ে দুটা ললো মই
অ, হয় নেকি? কি কি টপ?
এই নৰ্মেলি একদম এইকেদিনত ভাইৰেল হৈ আছে যে লাইন চাইন থকা টপ যে সেইটো তাৰ পিছত এনে এটা টপ ললো মই ধুনীয়া এই কিউত হয় অলপ লবমন আছিল চালো মানে ভাল লাগিলও
চাৰ্ট ল'ব মন আছে এ চেক চেক থকাত চাৰ্ট থাকে ন লাইন লাইন থকা
এই তুমি বান্দা চিষ্টেমটো ল'বা তুমি মানে অলপ এ তোমাৰ হাইট টো এনেকুৱা আছে ন বহুত ধুনীয়া লাগিব, মই মানে এটা লৈছিলোঁ ত', তাৰ পিছত মই ভাবিলোঁ ভালকে ৰ', বিচাৰিম মানে বৰষুণ দি আছিল ন',
অঁ', অঁ',
সেইকাৰণে বেলেগ ললো মই এতিয়া মই আকৌ মানে পইচা নাছিল সেইটো টাইমত মই আকৌ গ'লে এই মানে চাৰ্ট লৈছিলো এই ভন্টি লৈ আহিছিলে তাই, তাইক মোক ক'লো যে ৰ বেলেগ চ চাই দিম এইটো অলপ পিছতে ল'মেই এখন নাই ৰে সেইটয়ে, এই ইয়াতে লবা তুমি কমতে পাবা তুমি',
অ', কমতে পাই নেকি? তোমাৰ এই কি মাৰ্কেটোৰ সেইফালে নেকি?
অ', অ', এই দিছপুৰ কলেজৰ', হয়, কম', তাতে টপ বিলাক নতুন নতুন একদম, তাতে তুমি কমতে পাবা তুমি', খালি তুমি বাৰ্গেনিং কৰিব জানিব লাগে বাছ', পাই যাবা, দুটা টপ আনিছিলে মোৰ ভণ্টিয়ে চাৰিশ- চাৰিশ ষাঠি টকাত',
বা কমতে ভাল চোন', এনেকে তোমাৰ বহুত, তিনিশ কৰি লয়, তিনিশ চাৰিশ লয়',
ফেনচিটো গ'লে সিমানে পাবা দুইশ তিনিশ আৰু অহা যোৱা এনে খৰচ লয়', লাগিবই',
উম', খৰচটো লাগেই আৰু সেইকাৰণে',
এনে নৰ্মেলি মানে কাপোৰ পিন্ধা কাপোৰ তুমি পাবা ভাল তাতে',
অহ', অহ', সেই তোমাৰ এ', উম', তোমাৰ এই, গণেশগুৰিত যে দিছপুৰ কলেজৰ কাষৰ যে, তোমাৰ এটা যে, সেইটো যদি মোক কলা টপৰ কাৰ', তাতে নেকি? মোৰ এই লং লং স্কাৰ্ট বোৰো ওলাইছে, সেইটো বহুত ভাল লাগে, এইটো ল'বলৈ মন আছিল মোৰ', মোৰতো এনে দুটাই আছে, এনেই পিন্ধিব মন নাযায়, অ', অ', চেণ্ডেল যে অ',
চেণ্ডেল যি আছে চাইডতে আছে দোকানটো',
অ', হয়, নেকি সেইফালে মই, এতিয়া নতুনকে খুলিছে নেকি এইটো',
নতুন হ'ল মানে, টাইম হ'ল এতিয়া দেৰি হ'ল আমি মানে আমি ৰা', তহঁতি আজি কালি সেইকাৰণে ইমান গম নাপ', আকৌ, আমি ধুনীয়া ধুনীয়া জগা আছে', আৰু মানে চব ট্ৰেণ্ডিং টপ চব ভেকলেছ কুৰ্তি চব আছে তাত, তাত',
হয়, নেকি?
উম', তোমাক যি লাগে চব আছে ইয়াতে',
উম', উম', মই এই অনলাইনৰ পৰাই অৰ্ডাৰ কৰিম বুলি ভাবি আছিলোঁ এটা',
অহ', হয় তুমি ইয়াতে আহি কেনে একবাৰ চাব পাৰা',
অহ', মানে এটা ভাল কুৰ্তি চেটো ল'ব মন, পাকিস্তানী কুৰ্তিবোৰ ভাল লাগে কিন্তু ন',
অ', অ', ভাল লাগে',
মাজতে বহুত ট্ৰেণ্ডিকত চলি আছিল কিন্তু',
উম', তোমাৰ আনা এতিয়াতো ফাৰ্চি ফাৰ্চি বহুত চলি আছে এতিয়া',
ফাৰ্চিটো কেনেকুৱা হয় তোমাৰ, ফাৰ্চি কেনেকুৱা কাপোৰ হয়?
ফাৰ্চি ছালৱাৰ, এই তোমাৰ পেন্টটো যে ফাৰ্চি ছালৱাৰ একদম ফুলা ফুলা',
অ', - অ', - অ',
আৰু তাৰ পিছত এই কুৰ্তা বিলাক নৰ্মেল কুৰ্তাৰ নিচিনায়ে হুম', ধুনীয়া হয় কিন্তু পিন্ধিলোঁ মই ভাল লাগে', এই পাঞ্জাবী বিলাক পিন্ধে বেছি',
অ', হয় নেকি, তোমাৰ এই যে পাটিয়ালা পেন্ট, হয় নেকি',
অ', পাটিয়ালা পেণ্ট কিন্তু অ', তলৰ পৰা একদম বহল আছে', শুনিয়ো ঔ',
উম', উম', ভাল লাগে তোমাৰ, এই পাহাৰী বিলাকে পিন্ধে নেকি সেনেকুৱা?
অ', অ', পাহাৰী বিলাক বেছি পিন্ধে অ', পঞ্জাৱী পাহাৰীবিলাক',
উম', উম', সেনেকৈ, উম', উম', ভাল লাগে। আৰু সিহঁতৰ কাপোৰতো বহুত মোটাকে থাকে ন এই কুৰ্তিটো বহুত, ভাল লাগে। এটা যে তোমাৰ গান যে আছে বুম্ৰ বুম্ৰ বুলি গান নাই নেকি? সেইটোত মানে পিন্ধে ন সেইটো, কুৰ্তিটো বহুত ভাল লাগে কিন্তু।
উম।
মই চাইছিলোঁ এইটো বহুত ভাল লাগে মানে উ', থাকে তোমাৰ এ যে', বেটৰ কাপোৰ থাকে কিন্তু এইটো কুৰ্তিটো
নহয় নহয় মই মই যোনটো কওঁ এইটো বেলেগ মই কটনৰ থাকে।
অ কটনৰ নেকি অ
অ ন ভেল বেটৰো পাই তোমাৰ মন মানে তুমি যেনেকুৱা লোৱা।
ভেলভেটৰো ভাল লাগে কিন্তু গৰমত পিন্ধিব নোৱাৰি ন?
অ নাই নাই নৰি এই সেইবিলাক মানে বেছি ভেলভেটৰ কোনে লয় তোমাৰ যোনটো পাহাৰত যোনে থাকে সেইটো লয় বেছি
উম উম হয় উম। এবাৰ কি ল'বা? খেলবেলাৰ কাৰণে মানে শাৰী কি কালাৰৰ?
শাৰিয়ে ল'ম এই এটা আছে আমাৰ চাওঁ সেইটো যদি ভাল লাগে। পিন্ধি ল'ম নহ'লে বেলেগ কিবা এটা ল'ম আৰু।
অ হয় নেকি?
মই এইটোয়ে ভাবি আছোঁ এটা শাৰীয়ে লম ভাল এটা তোমাৰ এই উ পাই ন এটা ৰেডিমেড এইটো।
কৰা শাৰীটো ডাইৰেক্ট যে পিন্ধিব পাৰি।
অ সেইটোয়ে ল'বা ন ইমান কষ্ট কিয় কৰিব লাগে বেলেগৰ ঘৰত যাব কাৰণে।
সেইটোয়ে ভাবি আছোঁ আৰু সেইটো তোমাৰ ভালো হয় তোমাৰ এই মই ত চাইছিলোঁ বহুত পিন্ধা দেখা দেখা পাইছিল।
আৰু ইমান আৰু ইমান কষ্টও নহয় জানা।
ফিটিং হয় উম উম চিধা কুমাৰী আৰু তোমাৰ ডান্স চান্স কৰিলেও মানে। টো একো ভয় নহয় আৰু খোলা ভয় নহয় আৰু উম উম ভাল হয় কিন্তু। কমফৰ্টেবলো হয়।
আৰু তোমাৰ যদি ফুলিব খুলিও যদি তুমি নিজে লগাব পাৰিবা। একবাৰ খালি শুকুত সোমালে হ'ল বছ।
অ সেনেকুৱা ল'ব মন আছে মোৰ তোমাৰ কমতে পাইছোন ফাইভ হাড্ৰেড ফ'ৰ হাণ্ড্ৰেডতকে পাই আছোঁ সেইটো পাইছিলোঁ।
তোমাৰ প্ৰাইজৰ ওপৰত ডিপেণ্ড কৰে।
উ।
কিন্তু কালাৰ টো ভাল হৈ যোৱা নাই এই তোমাৰ বম্বে মাৰ্কেট বম্বে ফেশ্বনতো মানে তাতে ওলাইছে। চিলে দে
তাতে ধুনীয়া ধুনীয়া আছে কিন্তু দাম আছে দাম আছে কিন্তু তুমি বাৰ্গেনিং কৰিব জানিব লাগিব।
অ অ হয়। তাতে মই এটা তোমাৰ এই লৈছিলোঁ মাৰ এটা শাৰী লৈছিলে মানে অ ৰেদ কালাৰৰ শাৰী লৈছিলে মানে তোমাক হাজাৰ টকা লৈছিল ইমান মানে ইমান মানে শাৰীত একো ডিজাইনে নাই মানে। চিম্পল শাৰী।
তোমাৰ হ'লেও মানে হাজাৰ টকা লৈছে এইটো।
মই কিন্তু এই মই মই তোমাক মানে অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এই চত পূজাত।
অ।
তাৰপিছত তোমাৰ কি হয় সেইটোত মানে আহিছিল তোমাৰ নাইনটিন হান্দ্ৰেড নে কিমান এ ফৰ্টি এনেকুৱা চিক্সতিন নে নাইনটিন ৰাতিপুৱা আনে এনেকুৱা আছিল হেতে। পুৰা মোক মানে সেইটো বস্তুতটো ইমান ভাল লগা নাই তে মই। চেং মই মাক কি ক'ম তা পিছত মা লগত বজাৰত গ'লো মই, মায়ে মোক ক'লে যে পইচা তোৰাত এই মই ললো তাতে মানে বম্বে মিশনত মই ফিফটিন হাড্ৰেড ইমান ধুনীয়া লৈছো কুৰ্তা এই চাৰাৰা ছেট ইমান ধুনীয়া।
কি ষ্টন আছে নেকি তোমালোকে?
পুৰা মানে একদম ধুনীয়া একদম।
অ।
মানে পুৰা একদম এই ডিজাইন চিজাইন বহুত ধুনীয়া আছিলে কালাৰটো বহুত ধুনীয়া আছিলে তোমাৰ।
কিন্তু বহুত ধুনীয়া ধুনীয়া লেহেঙগা
ই মানে কৈছিলে যে তিনি হাজাৰ চাৰি হাজাৰ এনেকুৱা মায়ে চিধা কলে মই তো- হাজাৰ দিম, নমানিল হাজাৰ হাজাৰ এনেকুৱা কৰোঁতে কৰোঁতে মানে ফিফ ত্ৰি হাড্ৰেড তাৰকে বেছি দিব নোৱাৰি মায়ে চিতা ক'লে, সি দি দিলে তাৰপিছত।
ভাল লাগে কিন্তু। উম উম আৰু তাতে তোমাৰ চিলাইও দিয়ে ন সেইটো।
নাই নাই মা মই ক'লো চিলাব নালাগে এই মোৰ মা আছে অলৰেডি চিলাব চিলাব জানে।
অ
তাৰ আৰু কি আছিলে তোমাৰ শ্লিভলেছ আছিলে এইটো বস্তুতটো, তে মই কি কৰিলো সেইটো যে এই দুপত্তাটো আছিলে ন পাৰ পাৰত এ মায়ে মানে এই কি কয় হাতটো মানে লগাই দিলে তাৰ পিছত মোক ত আৰু দুপাৰটা বেলেগকে কিনিব লগা হৈছিলে সেইকাৰণে আৰু এটা কুৰ্তা চেট লোৱা হ'ল।
অ অ
এইটো কুৰ্টা ছেটে ভণ্টে বিন্ধে মই পিন্ধি লও কেতিয়াবা কেতিয়াবা
উ কুৰ্তাৰ লগত কিন্তু তোমাৰ চুনিটো থাকিলে ভাল হয় তোমাৰ সেইটোয়ে মানে মিলি যায় ন বেলেগ চুনি ললে মেচিং নকৰে ইমান
অ কিবোৰ মোৰ মিলি গৈছে মই বেলেগ চাই লৈছো ন, মেচ কৰি লৈ ললো পায় হৈছে মই।
অ সটো মেচ কৰি ললে ভাল লাগে।
সেইটো চুনিৰ খানে মোক গোট কুৰ্ত ছেটটো লোৱা হৈছে জানা।
অ
এনে নিদিয়ে বোলে চুন্নীটো মানে নৰ্মেলি চাইছিলো চুনিতটো মই কিন্তু পোৱা নাই।
অ অ সেইকাৰণে কুুৰ্তিও লল মানে বেলেগ লৈ কুুৰ্তা চছেটো লৈছিলা অ।
অ কিন্তু কুৰ্তা চিটো ইমান ধুনীয়া আছিলে এ লৈ ললো আৰু।
অ অ ঠিক আছে দিয়া ৰাখো হা এ মোৰ এটা কল আহি আছে উম উম দিয়া।